কি কৰিছা?
মই আছো এনেই বিচনাতে পৰি কি কৰিছা?
ময়ো আ ছো এনেই অলপ মানে কি আৰু এতিয়া ৰেষ্ট লৈছোঁ আৰু অলপ ভাত-পানী খাই
অ ভাত-পানী খালাই নি?
অহ! দুপৰীয়া খোৱা হৈ গ'ল।
কি বনালা?
আজি বনালোঁ মাছ। মাছ শাক আলু এনেকে
অ অ ন খোৱাই নাই আমাৰ এই বনাই আছে হে, বনাই হ'লে খাম আৰু এ আমাৰ সোৱাদ খোৱা দেৰিয়ে হয় দিয়া চোন
অ অ মই আকৌ সেই অহ দুপৰীয়া মানে আমাৰ দুটামান বজাত খোৱা হৈ যায় যে, সেইকাৰণে খাই বৈ এতিয়া মানে অলপ ৰেষ্টো লৈছো, আকৌ পিছবেলালৈ কিবা-কিবি কাম থাকেই যে।
তাকে অক এ এই আজিকালি আকৌ দিনবোৰ দীঘল যে। সেই কাম কৰি শেষেই নহয়।
অ তাকে দিনটো দীঘল, তাকে আজিকালি ইমান বস্তুপাতি দাম, কিনো কৰো জানো তাকে ভাবিছোঁ চাইড বিজনেচ এটাই কৰো নি কিবা। তোমাৰ আইডিয়া আছে নি এনেকোৱা কিবা দুইজনীয়ে নহলে মিলি
এ তুমি কি চাইড বিজনেচ মানে ফুলৱৰ্ক নে হাফৱৰ্ক নে না কেনেকোৱা ধৰণৰ কৰিম
মই ভাবিছো, আমি পিছ বেলা সময়খিনি এনেই থকা হয় ন সেইকাৰণে মানে পিছবেলা ইভিনিং টাইম ধৰা পাঁচটামান বজাৰ পৰা ৰাতি আঠটামান বজালৈকে ধৰা আমি ধৰা কিবা এনেকোৱা ধৰা ফাৰ্ষ্ট-ফুডৰ দোকান ধৰা এনেকে আমি খুলিব পাৰো ন সেয়া আজি কালি ম'ম'টো চবেই খাই ধৰা এতিয়া পিছবেলা সময়ত ল'ৰা-ছোৱালীবিলাক টিউচন টাইমত ওলাই আহে, বা মানুহবিলাক যেনে সেনেকোৱা সময়ত ইভিনিং টাইমত বজাৰ আহে, তেতিয়া যদি আমি এনেকোৱা চাইড চাইডতে এখন সেনেকোৱা ষ্টল খুলি দিওঁ তেতিয়াতো মানে ধৰা ম'ময়ে হওক, বা অন্য কিবা হওক
অ, তুমি কথাটো বেয়া ভবা নাই কিন্তু দেই মইও ভাবি আছিলো লাহেকে এনেকোৱা ফাষ্ট-ফুডৰ ষ্টল এখন দিওঁ বুলি এই আমাৰ চাৰিআলিত যে এখন আছে তোমাৰ সেই তাতে এখন ৰেন্টত দিম বুলি শুনিছো, মই সেইখনকে বু কৰিব পাৰো, যদি কথা পাতি মানে যদি তুমি দিব বিচাৰা। তেতিয়া দুয়োজনী মিলি দিলে ভাল হ'ব আৰু তোমাৰো সহায় হ'ব। মোৰো সহায় হব।
দুইজনে কৰিলে কামটো সহজ হৈ পৰিব, আৰু
তাকে তুমি, তুমি, এনেকে মম-চম বনোৱাই নহয় চাগে, জানা? অ
অ, ম'ম' বনোৱাৰ ওপৰত আইডিয়াটো আছে। মানে,
অ', তেনেহলে হৈ যাব আৰু বেলেগ কিবা আইটেম এদ কৰিম বুলি ভাবিছা নেকি?
মম', ফাৰ্ষ্ট ম'ম'টোৱে দি চাই লওঁ। যদি বোলে ম'ম'টো পুৰা বো বিক্ৰী হয়, তেতিয়া আৰু তেতিয়া অন্য কিবা ধৰক উ বেলেগ আইটেম তাত মে
অ', ম'মতটো এড কৰিম বাৰু কিন্তু চোৱা, অকলে এড এটা বস্তু কিছুমানে মম নাখাব পাৰে। এতিয়া সিহঁতৰ কাৰণে আমি চিকেন পকৰা, চাওমিন বা ঘুগুনি এইবোৰ পকৰী চকৰি সেইবোৰ আমি এড কৰিব পাৰোঁ। অলপ অলপ থম আৰু খালী মেইন লি আমি মম মতো মেইনত থম।
অ, অ, সেইটো হয়। মানে, উম ধৰা ধৰা চিকেন পকৰাও দিব পৰা যায়।
অ', ভেজ, চিক ন, যি হওক আৰু চব দিব পৰা যাব নহয়। ব উম, তাকে সেইবোৰ ভাবি চা বনোৱাও-মিলোৱাও আকৌ
কিমান লাগিব বাৰু আইডিয়া আছে নেকি?
ষ্টল খনতটো ৰেন্টত যদি লওঁ তেতিয়ো আমি বহুত পে কৰিব লাগিব। তেতিয়া ভাল তাতকৈ ভাল একেবাৰ তে কিনি ৰেন্টত এনে তুমি সদায় কাৰণে মানে কিমান এনে এবছৰ দুবছৰ দি
এ, এ এবছৰ চব প্ৰথম ফাৰ্ষ্ট ধৰক ছমাহ। তাৰপিছত এবছৰ সেনেকে আৰু।
তেনেহলে এটা কাম কৰা ৰেন্টতে লোৱা। ৰেন্টত ললে সেইখন বেছি টাইম নপৰিব, তোমাৰ তিনি হোজাৰ মান পৰিব। তাৰ পিছত আকৌ বস্তু পাতিবোৰ কিনিব লাগিব নহয়। তোমাৰ চোৱা ম'ম' কিনিব ম'ম' বনাবলৈ যোনবোৰ মানে তোমাক ইনগ্ৰেডিয়েট লাগে। সেই সোপা কিনিব লাগিব। তাৰ পিছতক কটেইনাৰ সোপা। কিনিব লাগিব আকৌ খাবলৈ ধৰা তোমাৰ এখন হলেও তোমাৰ টেবুল চকী দিব লাগিব দিয়াচোন
উম উম সেইটো হয় বাৰু
উম তাচত আকৌ ম হেৰি বনোৱা বস্তু খিনি লাগিব। অ, তেনেকে আৰু ক আৰু কাৰেণ্টৰ কাৰেণ্টৰ বিল চিষ্টেমটো কৰি ল'ব লাগিব পানী চিষ্টেমটো।
অ উম উম। সেইটো তাকে এইটো। সেইটোৰ ওপৰতে কৰো বুলি ভাবিছো আৰু।
ভালে ভাবিছা, ময়ো দিন এনেই আজৰিয়ে থাকো যদি সেইখন দিব পাৰো তেতিয়া উম অলপ কিবা এটা ওলাব দিয়াচোন মাহেকত।
হে তেতিয়াহ'লে তুমি সুধি চাবাচোন এ ত।
দিব নেকি মই সোধিম। বাৰু দিয়া। হেৰি এনেই। তোমাৰ তাৰপিছত আৰু সেইকেইটাই থওঁ ন তোমাৰ মম' পকৰা, তাৰপিছত আৰু কি থওঁ ঘুগুনি আৰু পকৰা আলু চব এনেকে থৈ দিওঁ পাচ। তাপা থও বেছি নথওঁ।
পাৰে চিকেন চিকেন।
অঁ চিকেন পকৰাটো থ'ম বাৰু। সেইটোয় কৈছো ম'ম'টো থ'ম। মম' তোমাৰ আকৌ চোৱা, তুমি কলৈ গ'লে এইটো ভাবিছ। নাই অ অকমান মুস্কিলো আছে, তোমাৰ আমি তিন দুটামান বজাত। প লাগি যাওঁ আমাৰ চাৰিটা। পাঁচ চাৰিটা মান বজাত আজৰি হৈ যাম তেতিয়া আমি। চাৰিটা, চাৰি চাৰি চাৰিটা মান আজৰি হলে আমি পাঁচটা ব শলখন দি পিনে আমি আঠটা চাৰে আঠটা মান বজাত সামৰি দিব পাৰিম আৰু। অ, সেইয়াই আৰু গৰম দিনত এতিয়া গৰম দিন কেইটা মানে কি দিনতটো দীঘল আৰু বহুত নটা চোন নটা লেকে চোন বহুত। সেইবোৰ বজাৰ চৰ্ম কৰে তেতিয়া আমাৰ। নটা তালৈকে। খুলিথলে ভাল হ'ব আৰু।
উম উম।
উম। বেলেগ মানুহ। থম বুলি ভাবিছা নেকি?
নাই নাই, ফাৰ্ষ্ট নিজে কৰি চাম যদি বেছি ভাল লাভ হয় তেতিয়ো মানুহ থম আৰু লাহেকে ফাৰ্ষ্ট নিজে ষ্টাৰ্টিং কৰোচ যদি ভাল এটা প্ৰফি হয়। ইয়াত মানে মানুহ ৰাখিম মানে।
অ তেতিয়া, তেতিয়া আমি আৰু শেষনতে একেবাই।
অ তেতিয়া ধৰ এক মানে সেইটো। কে ধৰা কিনি লব পৰা যাব ন।
অ এতিয়া মানে তোমাৰ ছমাহ, পাঁচ মাহৰ কাৰণে এনেইনো আমি। কেলে এনাম অলপ। পইচা দি কিনে কিনি লওঁ ৰেন্তৰকে দি থাকচোন তিনি হাজাৰ টকা, কিন্তু হেৰি ও। তোমাৰ কাৰেণ্টটো ক'ৰ পৰা আনিম বুলি ভাবিছা, কাৰেণ্টটো আনিব লাগিব নহয়।
কাৰেণ্টটোতো আমি যদি ৰাস্তাৰ কাষত দিওঁ এনেকুৱা দোকানবোৰৰ পৰাই ল'ব পাৰিম।
মই জানাত তাতে আ হেৰি মোৰ খুৰা এজন আছে। এ ৰবা খুৰা এজনচ, তেওঁক। কৈ চাব লাগিব। আ তেতিয়া চাগে কৈ, অহ মই হুদি। দি চাম, যদি তেওঁব যদি পাৰো বুলি কয় তেতিয়া আমি ডাইৰেক্ট, জেগা। ভৰাই লব পাৰিম, আগতে সেই ষ্টলখনত জানো দিছিলে নে নাই দিয়া দিনতহে দিয়া দেখো আৰু দোকান।
তাকে সুধিবাচোন তাৰপিছত যদি হয় দুইজনী আহিবা এদিন তুমি ইভিনিং টাইমত ফ্ৰী থকা নহয়, তেতিয়া আহিবা ভালকে হিচাপ পত্ৰ কৰিম, কিমান কি লাগে, তেতিয়া আমি নেক্সট এ উইকৰ পৰা আৰম্ভ কৰি দিম আৰু।
উম। অ হেৰি। বজাৰ সমাৰ সমূহ কৰি ল'ব লাগিব, তুমি এতিয়া আজিতো তোমাৰ শনিবাৰ। কাইলে মানে। দেওবাৰ মানে ওলাই দিওঁ, তেতিয়া অকণ দেওবাৰ বজাৰ বস্তুবোৰ আমি কণ্টেনাৰ চণ্টেনাৰ কিনিবলৈ হ'লে অকণ সস্তাত পাম।
উম উম।
তুমি ফ্ৰী আছা নহয় কাইলে?
অ কাইলৈ তেতিয়াহলে তুমি পাৰা যদি আহি যাবা, তেতিয়া দুইজনী মিলি সেই কৰি লম, তুমি প্ৰথম সেইখন কিমান কি ভালকে সুধি ল'বা।
মই সেইখন বাৰু সুধি ল'ম, দিয়াৰ পাছত। হেৰি তোমাক কি আছে, মই সেপিৰপা এইত। পিতমবাৰে তোমাক মই পিক আপ কৰি ল'ম, তুমি পিছবেলা মানে ফ্ৰী আছ নে?
অ এনেকে শুই থকা হয় বাও। উম উ খালি আৰু মানে উ। প্ৰথম সেই ছমাহলৈ ল'ম বুলি কবা। বেছি মানে এবছৰ নালাগে, অ ফাৰ ছমাহলে। নহয় ফাৰ্ষ ছমাহ আমি কৰি ল'ম ছমাহত যদি আমি মানে ভাল এটা প্ৰফিট হয় তেতিয়াতো নিজে কিনি ল'বলৈ চেষ্টা কৰিম তেতিয়া আমি ন নাথাকিলেও হ'ব এনেকে ল'ৰা ৰাখি দিম আৰু ল'ৰা দুজন।
অ বেয়া নহয়।
উম হয় চাওচোন কিমান বিকি বাৰ্তা হয়।
অ বিক্ৰী হ'ব লাগে যিহেতু ইয়াত ফাষ্টফুডৰ দোকান নাই বজাৰত। হে আছে, যদি আমি তাত আকৌ হেৰি কিন্তু এতিয়া গৰম দিন আহিছে তোমাৰ আইচ ক্ৰীম যদি তাত দিব। পোৱা হয় আৰু ভাল হ'ব।
উম। অঁ সেইটো হয় বাৰু দেই।
অঁ, আইচ ক্ৰীমৰ এনেকে যদি দিব- পাই, কন্টেনাৰ এটা কিনিব লাগিব। যদি হয় তেতিয়া আমি আইচক্ৰীম- কৰি আনি থ'ব পাৰিম আইচক্ৰীমছোন এনেই গৰম দিনত চবে খায়েই।
উম। সেইটো হয় বাৰু।
মই সোধি চাম ৰবা ধানা-চানা দি- ে চিজন দিব লাগে ন ম'ম'টো বাওঁ চিজন বুলি নহয় চবে খাই কিন্তু তোমাৰ এতিয়া গৰম দিনত আইচক্ৰীম-
কল্ ড্ৰিংক উ।
কৰিব পাৰিম আৰু চবকে খাবলৈ।
তাকেহে। ভাচ আৰু কা অ অ ঠিক আছে যাম। আৰু হেৰি তুমি কাৰেণ্টটো কথা সুধিবা ভালকে। মানে কাৰেণ্টটো মেইন কাৰেণ্টটোতো লাগিব ন আমাৰ ৰাতি হৈ যাব কাৰেন্ট লাগিবই কাৰেণ্ট মেইন হম।
যদি হয় মেইন সে পৰা কৰাই দিম, হেৰি পানীটো কি কৰিবা তুমি?
এটা টেপ থাকে ছাইডতে টেপ থাকে যে টেপৰ পৰা আমি আনি ল'ম বাল্টিঙত বাল্টিঙত কণ্টেইনাৰত বা এনেকৈ থৈ ল'ম আৰু।
অ মই ভাবিছিলো যে আমি বিচলেৰী বটল ইউজ- কৰো তেতিয়া মানে আনি থলে তোমাৰ- পানীটো আমি পানীতো এনে খাবই ন সেতি কিনি খাব পাব তেতিয়া মানে সেইটো প্ৰফিট আছে ন।
যাব বিশেষকে আমি ইউজ কৰিবলে হ'লে, কণ্টেইনাৰ নিজে আনি থৈ ল'ব লাগিব আৰু।
অঁ আমি ইউজ কৰিব হলে আমি ইভাগে জদি বেলেগ- কোনোবাই ন' খাব লগা হৈ আছে, কেতিয়াবা। এতিয়া মানে, বিচলেৰী বটল আনিব হলে ভাল হ'ব আৰু। তহতে তিনিখ এক্সট্টা হয়। নিচিনাকে ওলাই পৰিব আৰু।
সেইটোৱে তুমি তেতিয়া হ'লে পোৰা কন, কনফাৰ্মটো কৰি পিনি- কাইলৈ মোক ফোন কৰিবা, তেতিয়া আমি কাইলৈ ইভিনিং ওলাই যাম।
মই ফোন কৰিম বাৰু এই তোমাৰ হেৰি আকৌ আমাৰ লৰাটোৱে গা ভাল নাই যে তাৰ পিছত এই অকমান দিগদাৰ হৈ যায় আকৌ এ অকমান হেৰি কৰি থাকে কাৰণে এতিয়া বৰকে ওলাই যাব নোৱাৰি হলেও মই চেষ্টা কৰিম বাও এহ তোমালাক ঘৰৰ পোৱালি জনী, পোৱালি জনী কাটে। থৈ যাব পাৰিম নহলে ন।
উম উম, লগতে খেলি থাকিব পাৰিব, থৈ যায় পাৰিব।
উম, তাকে সেই এই আজিকালি সৰু ল'ৰা ছোৱালীবোৰ বৰকে বেমাৰ আজাৰ হৈ থাকে যে, এৰি থৈ যাবলৈও ভয় আকৌ পতককে বা কি বা হয়।
একো নাই আমাৰ ঘৰত, ভাল একো প্ৰব্লেম নাই তেনেকে দুয়োটা ভালে পাব খেলি থাকিব।
উম তাকে এই, তোমাৰ সৰু লৰা ছোৱালী কিন্তু। এ, আমাৰ এই আকৌ হেৰি নহয় ই য'তে ততে একদকৈ নাথাকে নেমেলে একো বস্তু নাখায়। তাকে মই এতিয়া কৰিম বুলি কৈছো হে, এতিয়া ইয়াক এাই যাবলৈ অকমান ভয় হে মানে কি।
একো নাই তুমি ধৰা। চাৰি ন চাৰিটা মানৰ পৰা ৰাতি নটা লাগে খুব বেছি বাকী সময়খিনিতো পাবা ন।
অ তোমালোকক। ঘৰতে থৈ যাব পাৰিম আৰু, এনেওচোন হেৰি থাকিবইমোক ঠিক আছে হ'ব দিয়া মই কথা পাতি তোমাক জনাই দিম বাৰু।
উম।